অ নমস্কাৰ।
নমস্কাৰ।
কি কৰিছা, অ ভাত পানী খালা?
নাই, তুমি?
মই এই মাত্ৰ খাই উঠিছোহে।
আজি কি আছিলে পৰীক্ষা?
আজি তোমাৰ ইংলিছ আছিলে।
কেনেকুৱা হ'ল?
ভালে হৈছে ইমান মানে ভালে হৈছে
অ, কালি কি আছে?
কাইলৈ তোমাৰ আছামিচ আছে নেকি?
অহ
বাকী খবৰ খাতি কেনেকুৱা?
খবৰ খাতি বেয়া, তোমাৰ এ এনেই, তোমাৰ?
অঁ আছো আৰু এনেকে জানো লোৱা মানুহ জানাই দেখোন। কতনো ভাল থাকিব, এ ঘৰতে আছে।
অ।
খেলিব চেলিব যোৱা নাই নেকি?
খেলিব তেনেকে যোৱা নাই।
অঁ।
তুমি গৈছা নাই?
মই তোমাৰ ফুটবল খেলি আছো।
অ ক'ত?
এ আমাৰ ইয়াতে।
অ কোনে কোনে খেলে?
এ মোৰ লগৰ কেইটামান পোৱালি ছোৱালী খেলে।
অ কেইটা পা খেলা?
তোমাৰ আবেলি খেলো চাৰিটা, চাৰে চাৰিটা মানৰ পা।
কেইটাক শিকোৱা।
এ বাজি যায় চাৰে পাঁচটা ছটা মান বাজি যায়। আজি কালি তোমাৰ ৰাতি
অ।
ৰাতি তোমাৰ এই ছাগলী মাংস আনিছিলে।
অ।
তুমি কিহেদি খালা ৰাতিপুৱা।
মই ৰাতিপুৱা খোৱা নাই, চাহেই খোৱা।
অ।
বাহিৰতে খোৱা চাগৈ ন, কিবা কিবি ঠাণ্ডা ঠাণ্ডা।
নাই, নাই।
তুমি এতিয়া কলেজ গৈছা নে নাই যোৱা।
মোৰ কলেজ নাই যোৱা অ'।
অ', এইবাৰ তুমি কিহত?
মই এবাৰ পঢ়া দেখোন এৰিলোৱেই দেখোন।
অ', মই তোমাক এই অ', যোৱা বছৰে দেখিছিলো।
অ' অ'।
তই আই তি য়াই, চাই তি য়াই পঢ়িব লাগিছিলে।
তাকে।
পিছে মাহঁতৰ, দেউতাহঁতক খবৰ খাতি ভালেই?
আছে আৰু তোমালোকৰ?
আছে আৰু এনেকৈ আৰু।
অ', কালি কি আছে পৰীক্ষা?
কাইলে তোমাৰ আছামিজ আছে।
অ'। কিবা কৈ আছিলা কোৱা।
এয়া, তুমি বাইক ললা নহয় ন?
অ'।
অ', কি ললা এইবাৰ?
তোমাৰ আৰ অন ফাইভ ল'লোঁ।
অ', আগৰখন বিক্ৰী কৰি দিলা মানে?
অ'।
অঁ অঁ! ক'তো এনেকৈ ৰাইত চাইড যোৱা নাই নেকি?
পইচা পাতি নাই আও তেনেকে আকৌ গাড়ী কামো হৈছে কৰাৱাব লগা।
অঁ সেই- সেইটোতো এই গাড়ী এখন পঢ়ি থকা মানে বহুত হেৰি আৰু।
দিগদায়।
উমঁ বহুত দিগদাৰ।
পিছে আমি বিজনেচ এটা কৰিবা নেকি?
ময়ো এনেকুৱা ভাবি আছো কাৰোবাৰ ভাল লগৰ এটা এনেকুৱা প কিব বিজনেচ এ কৰিব।
উমঁ কি কৰিবা পিছে-
এ তোমাৰ গাহৰি চাহৰি ঘৰতে পঢ়ো নেকি।
অঁ তোমালোকৰ জেগা আছে।
আমাৰ জেগা আছে বাৰুতে-
উমঁ!
গাহৰি তোমাৰ খাহী ছাগলী ছাগলী পুহিব। পাৰি ব্ৰইলাৰ চ্ৰলাৰ লোকেল মুৰ্গী চোকেল মুৰ্গী।
অঁ!
সেইবিলাক পোহিব পাৰি।
পইচা কিমান কে দিব লাগিব চাগে আমি দুটাৰ মাজত।
দুটামানত প্ৰথম পাঁচট মানতো গাহৰি আনিব লাগিব নাই বুলি কলে- গাহৰি পাঁচট মান আনিব লাগিব তাৰ পিছত ছাগলী- খাহী ছাগলীটোৰ আও খাহী বেছি নালাগে দুটামান হলেই হ'ল- মাইকী তিনিজনী চাৰিজনী মান আনিলে-।
উমঁ!
প্ৰথমতে মই গাহৰিটো আনিম বুলি ভাবি আছোঁ।
সেইটো পিছত কোৱা হয় লাগিছে নেকি আগতে মুৰ্গী তাৰপিছত- হেৰি ছাগলী তাগলীয়ে আনিব লাগিছিল নেকি?
অঁ সেইটোও পাৰী বাৰতে যে তোমালোক- আপোনাৰ ঘৰ ফালে খাহি ছাগলী পোৱালি আছে‌ নেকি?
তেনেকুৱা নাই বাৰ-
ক'ৰবাত তেনেকৈ মানে তোমাৰ বজাৰতকৈ গাঁৱত অলপ কম দামত পায় না। তোমাৰ সৰু পোৱালি হ'লো হ'ল খাঁহি কৰি ললোঁ হ'ল নিজে তোমাৰ ডাক্তৰক মাতি পেলাই।
অঁ কি বজাৰলৈ গৈছে নে?
বজাৰ বজাৰ যাওঁ অ মই বজাৰ যাওঁ।
অঁ কাপোৰ ধেৰি নে হৈল গলো নীকিনা।
অঁ এই তেতিয়াইতো আহি যে বৰষুণ দিছিলে।
অঁ।
অঁ যাম দিয়া এদিন এইবাৰ দেওবাৰ মানে মোৰ পইচা এটা হোৱা কথা- কথা আছে ৰখা। আৰু তোমাৰ কাপোৰ কিনিব গলে মানে এটা দুটা কিনিলে একোৱেই নহব আক- সৰহকৈ কাপোৰ কিনিব মন যায়।
তাকে।
এটা দুটা কিনিব কি কিনিবা?
স্পৰ্টিং কিনিবেলাই স্পৰ্টিং পেণ্ট।
অঁ! সেনেকুৱা সৰহকো ধৰ তোমাৰ নাই বুলি ক'লে মিনিমাম দুই হেজাৰ টকা মান এটা লৈ গ'লে
উম।
এতিয়া চিন্তা নাথাকে আৰু। পইচা এটা হোৱা কথা আছে ৰখা চোন হ'লে মই যাম বুলি ভাবি আছোঁ।
অ!
বাকী কাম-চাম তুমি এতিয়া একো কৰা নাই। এনেই আছানে নে কিবা কৰি আছা?
নাই এনেই।
মাথাটো মাৰা এই বিজনেছটোকে কিবা এটা সৰু সুৰাকৈ পুহো কিবা এটা।
উম! কৰিব লাগিব পিছে।
সেইটোৱেইটো ঘৰৰ পৰানো কিমান পইচা খুজিবা সদায়-সদায়।
তাকে।
সদায় পইচা লাগে, সদায় পইচা। এতিয়া ল'ৰা মানুহ পইচা নহ নহ'লে মানে আৰু এনেই বহি থাকিব লাগে আৰু।
উম।
পইচা থাকিলে তোমাৰ চব থাকিব পইচা নাথাকিলে তোমাক কোনো নামাতে।
তাকে। পিছে কোৱা?
হা!
পিছে আৰু কোৱা?
অঁ! তুমি ভাত এতিয়া নোখোৱা নেকি নে কি?
নাই এনেই খাবলে মন-চন নাই।
অঁ!
তুমি মাংস বনাই মাংস কেনেকে বনাই জানা?
মাংস মই ইমান নাজানো। তুমি জানা চাগৈ তুমি বনোৱা চাগৈ?
অঁ! ইমান নাজানো আৰু এনেই তোমাক সুধিছিলো তোমাৰ পৰা জানিবৰ কাৰণে।
কিন্তু তুমি কি বনালে কেনেকৈ বনোৱা?
এ ইমান হেৰি নহয় আৰু খাচ নহয় আৰু।
সেইটোতো হয় বা তেওঁ
হয়। এ বনাও আৰু এনেকে ইজিকে।
কি-কি মাংস বনোৱা গাহৰি বনা বনোৱা নে, ব্ৰইলাৰ নে, নে ছাগলী?
ছাগলী মাজতে বনাইছিলো। আকৌ ব্ৰইলাৰো বনাইছিলো গাহৰি বনোৱা নাই বাৰু আজিলৈকে।
উম।
উম।
মই তোমাৰ মাজতে এ এই ঘৰ এখনত খালোঁ গাহৰি।
উম।
তোমাৰ তিল গাহৰি দি বনাইছিলে কি মজা লাগিছে।
কি?
তিল গাহৰি যে, তিল যে, তিল যে, বিহুত যে, তিল যে, তিল সেই তিলটো দি বনাইছিলে।
উম।
এ বেয়া মজা লাগিছিলে।
অঁ! খৰিচা দিওঁ খাই ভাল লাগে।
অঁ! তাৰপিছত তোমাৰ লাই পাত দি ভাল লাগে।
উম! এ এইযোৰ চবে দি খালেই ভাল লাগে।
উম!
উম।
এনে, অলপ বনোৱাটো ভালকে বনালেই হ'ল আৰু।
পৰহি কি আছে, তোমাৰ পৰীক্ষা?
পৰহি তোমাৰ, ইকনমিক্স আছে নেকি?
তাৰপিছৰ দিনাখন?
তাৰ পিছত দিনাখন পলিটিকেল চাইন্স আছে।
উম,
তাৰ পিছদিনাখন কি আছে সেইটোৱে নাজানো, লিষ্টখন চোৱাই মই ভালকে মানে।
উম,
ক'ৰবাত ভাল জেগা এটা যাম ওলোৱা।
হে
কেইটামান, কৰ'বাত ভাল জাগা এটাত যাম বোলো ওলোৱা, পইচা পাতি কেইটান গোটাই লওঁ। তোমাৰ লগৰ দুটামানকো কবা।
অ,
ট্ৰেইনতে যাম দিয়া, এনে গাড়ী-চাড়ী লৈ যোৱাতকৈ।
অ,
ভাল জেগা এটাত, ক'বাত।
অ, অ,
পিছে তুমি এতিয়া, মোবাইল কি চলাই আছা?
মোবাইল এ, চেমচাং চলাই আছো।
অ,
তুমি?
ময়ো এই, ৰিয়েলমি এটা চলাই আছো।
অ, পিছে ঘৰৰ, খবৰ ভাল?
ভালেই, ভালেই।
তোমাৰ?
মোৰো আছো এই, এনেকৈ লৰা মানুহ জানাই দেখোন, তুমি যেনেকৈ আছা, মোৰ সেনেকৈ আছো।
অ, ভলিবল খেলিব যাবা নেকি, এই কি
ভলীবল মই এতিয়া ধেৰ দিন নেখেলা হ'লো, এতিয়া ফুটবল খেলি থাকো ভলীবল বহুত দিন খেলা নাই। আগতে খেলিছিলো।
অ,
ভলীবল খেলিব মন যায়।
তুমি, তুমি আগতে যে খেলিছিলা, কি নেখেলা হ'লা নেকি এতিয়া?
মই মানে আজিকালি তেনেকে নেখেলা হ'লো, আকৌ চাৰ থাকে। কিলে, আমাক নিদিয়ে যে খেলিব। উম,
তোমালোকৰ গাঁৱত এনেকৈ, ক'ৰবাত স্কুল-চিস্কুল অলপ ভলবল কৰ্ট দেখোন বেছি ডাঙৰ নালাগে। ফুটবল বহুত ডাঙৰ লাগে।
তাকে, আকৌ লগৰও লাগিব নহয় খেলা।
অ, হয়, এনেইতো ভলীবল আজিকালি চবেই খেলে। অ, অ, আমাৰ ইয়াত ফিল্ডটো একদম ডাঙৰ ফিল্ড আছে, একদম পূৰা তুমি মানে কেনেকৈ কি খেলিবা, ভলীবল খেলাই ভলীবল খেলি থাকে, ফুটবল খেলাই ফুটবল খেলি থাকে, ৰানিং কৰে ৰাণিং কৰি থাকে। তোমাক কেডি কৰা কেজি সি কৰি থাকে।
অ'। ভণ্টি খবৰ ভাল?
ভালে, ভালে, ভালে তোমাৰ ভাইটি খবৰ ভালে নে?
ভাইটি ভালেই বাৰু।
অ', এইবাৰ কি পঢ়ি আছে ভাইটিয়ে?
এবাৰ সি ফৰ
অ'।
উম
ক'ত হেৰি স্কুল ক'ত দিছা?
স্কুল আমাৰ এই ঘৰ ওচৰতে।
অ'।
উম তোমালোকৰ ভ ভণ্টি?
আমাৰ ভণ্টি তোমাৰ হেৰি এই আমাৰ চেণ্টাৰ হাউচতে স্কুলখন তাতে পঢ়ে।
অ'। কোৱা।
উম।
উম তুমি কি কি খাই ভাল পোৱা?
মানে হেৰি মাংস।
নহয় মাংস ভাজি চাজি মাছ কিবা কিবি।
মই মাছটো ইমান ভাল নাপাওঁ।
অ', ময়ো পিছে।
পালে মই মাংসটো গাহৰি মাংসটো অলপ ভাল লাগে তাছত ব্ৰইলাৰটো ভাল লাগে আজিকালি মানুহৰ ঘৰত তোমাৰ ব্ৰইলাৰটো মানে প্ৰায়ভাগ থাকেই।
তাকে।
এই হেৰি ভাজি পাচলিৰ নিচিনাকে ব্ৰইলাৰ মাংসতো থাকেই।
উম।
তুমি কি মাংস ভাল খাই ভাল পোৱা?
মই ব্ৰইলাৰ ভাল পাওঁ ছাগলীও ভাল পাওঁ গাহৰিও ভাল পাওঁ।
উম, তোমালোকে মায়ে কি মাংস বনাই চবতকে ভাল পায়?
মায়ে চবেই ভাল পায়।
উম।
উম।
তুমি মা বনালে বেছি ভাল পোৱা নে দেতাই বনালে বেছি ভাল পোৱা?
দেতাই নবনায় মাইয়ে বনায়।
এই দেতাহঁতে কিছুমান কিছুমান দেউতাহঁতে বনাই চাবাচোন বহুত ধুনীয়া বনায়।
উম।
আমাৰো দেতাই নবনাই বাৰুতে এইবিলাক।
অ'।
যে তুমি লাল চাহ খাই ভাল পোৱা নে গাখীৰ চাহ?
গাখিৰ চাহ তুমি?
মোৰো সেৱাই গৰু গাখীৰ খোৱানে?
অ'।
অ' ঘ গৰু চাগৈ ঘৰতে আছে চাগৈ
গৰু নাই তোমালোকৰ পিছে?
আমাৰও নাই।
অ অ। ঠিক আছে দিয়া ন?
অ ঠিক আছে হ'ব দিয়া।
অ।